হেল্ল'
হেল্ল'
অ
হেল্ল'
হেল্ল' শুনি আছো
অ শুনিছা ন এই মই স্কুলত আহিছো গম পাইছা
অ অ স্কুলত
স্কুললৈ আহিছো এই মামাৰ মানে ভতিজা ছোৱালী এজনী আছে অংগনবাদীত মানে এই খাদ্য দি আছে গম পাইছা এই খাদ্য নিবৰ কাৰণে আহিছো বিস্কুট দি আছে
অ ময়ো গৈছিলো নহয় মোৰ ছোৱালীজনীক চাব যে সুধিছে আৰু কি দিছে নো তাত
এই কি চুজি পেকেট খিচিৰি পেকেট এইবোৰ এইবোৰ দি আছে মানে তাতে বহি আছিল নে তুমি তুমি ফোন কৰা কাৰণ মানে মই মানে অলপ ওলাই আহিছো আৰু তাতে বহুত হুলস্থুল হৈ আছে সৰু সৰু বাচ্ছা ন চব তাৰপিছত আকৌ বাইদেৱে আমাৰ আমাৰ অংগনবাদী বাইদেউ আছো কো কেপচাৰ লৈ আছে যিবিলাক হেৰি আৰু পসুধী সুটি আৰু গৰ্ভৱতীবিলাকৰ কেপচাৰ লৈ আছে তাৰপিছত আকৌ হেৰি কি খুুৰী বিলাকৰ লৈ আছে তাতে মানে বহি পেলাই চাই আছো আৰু বিস্কুট দিলে এ বিস্কুট বিস্কুট খালো তাতে মানে বিস্কুট খাই দিলো আৰু কেনেকুৱা লাগে ন চ'ৰা ছোৱালী বিলাক অ অ মানে কেনেকুৱা লাগে মানে তেজটো চাই
অ অ ময়ো খাই চাইছো নহয় মোৰ ছোৱালীজনীয়ে পাইছে মই গৈছিলো মোৰ মানে সেয়া পিনে ৰ'দতে মানে এনেকুৱা গৰম লাগিছে আহিলো আহিয়ে ফেনখনন চলাই মানে ঘৰতে মানে বহি আছো যোৱা
অহ
ভাবিছো ই চুলিৰ মূৰত যে দেণ্ডপ হৈছে যে এই কোবা হেৰি নিচিনা বগা বগা যে মই জানো তোমালোকে আমি দে অ দে অহ সেয়া মানে মূৰত মানে অলপ ই জবা ফুল যে
অহ
জবা ফুলৰ জবা গছৰ মানে পাতটো সেয়া মানে পিচিলো পিচি লৈ মানে অলপ ৰস ৰস ওলাই মানে তাৰপিছত আকৌ অলপ উতলাই আছো উতলা নাৰিকল তেল যে নাৰিকল তেল দেকিনে সেয়া ঘৰত মানে বহি বহি ফেনখন চলাই লৈছো লৈ মানে চুলি কেইডাল মেলি লয় এনেকে লগাই আছো আৰু অলপ অলপকে ইমান চুলিবিলাক সৰি
অহ
গৰমৰ কাৰণে সৰিছে না গৰমতে হৈছে
সেইটো সেইটো লগালে মানে চুলি সৰাটো কমি যায় ন
অহ কমে এইবিলাক ঘৰুৱা ঘৰুৱা হেৰি লব লাগে
অহ উম নাজানো নহয় মোৰ কিন্তু এ যে মই ভাবো কি গৰম বেছি ওফিৰ কাৰণে চুলি গুৰিটো ধৰ ঘামি থাকে ঘামি থকা কাৰণে মানে চুলিটো সৰি যায় কোমল হৈ পেলাই মই তেনেকে বুলিহে ভাবো
অহ আৰু দে অহ দেণ্ডৱৰ কাৰণে লগাইছো আৰু দেণ্ডব
অক্ষ, এইবিলাক ঘৰুৱা গাঁৱলীয়া বস্তু লগোৱাটো ভাল। কিন্তু, চবফালৰ পৰাই ভাল। চুলিটো ধৰ সোনকালে ধৰ হেৰি নহয় নপকে আৰু গুৰিতটো তাৰমানে মজবুত থাকে তাতে এল'ভেৰা দি দিব লাগে গম পাইছা।
মাজে মাজে লৈয়ে থাকো।
লগাবা এলবেৰা দি কিবা তাৰ পিছত আৰু তোমাৰ এইটো হেৰি বুলি কয় ন কফি কফি। কফি দি দিবা তাতে। কফি দি দিবা দি তাৰপিছত লগাবা। লগালে মানে বস্তুতটো মানে খুব ধুনীয়া আছে। একদম এটা চাইনি হৈ থাকে চুলি খিনি।
উমকেতিযা বা লগাও মই মেন কফি নলগা এনে মানে এল'ভেৰা টো লগাও এল'ভেৰা টো এনে মুখতো লগাও মাজে-মাজে।
অহঁ।
গছ আছে যে ঘৰৰ পৰা মানে মন গ'লে মানে এসপ্তাহ মৰে মানে লগাই থাকো এইটো।
অহ, মইয়ো লগাই লগাও কিন্তু এল'ভেৰাটো এল'ভেৰাটো লগাও কিন্তু এতিয়া গৰম বেছি। ই যে, মানে কৰিব মন নাযায়ও গতিকে মানে কৰা নাই সেই। টো কাম কৰা নাই। এনে অলপ ঠাণ্ডা পৰিলে মানে নৱেম্বৰ নৱেম্বৰ ডিচেম্বৰ মানত মানে তেতিয়া লগাই মানে ভাল লাগে বস্তুতটো।
ভাল লাগে আৰু কি এতিয়া মানে গৰম দিনত বিলাক সৰি আছে না ঠাণ্ডা দিনত ইমান ধৰি লোৱা ইমান প্ৰব্লেম নিদিয়ে মূৰৰ।
অহ, হলে মানে এতিয়া গৰমত এতিয়া চুলিটো মেলি পেলাই মানে একদম সানি থাকিব সেইকাৰণে মানে এলাহ লাগে গম পাইছা। এনেই গৰম বেছি মানে চুলি তোৰ মেলিলে আৰু গৰম লাগে সেইটো কাৰণে মানে অকমান উম বহুত মানে অসুবিধা পাওঁ লগাব পাৰিলে ভাল। লগ
লগা মই মোৰ কাৰণে ভাল লাগিছে মূৰতো ঠাণ্ডা পৰি আছে যে, তাৰপিছত পিছত কোপা বান্ধি দিম চুলি কেইটাত বান্ধি দিম আৰু তেতিয়া ভাল লাগিব। মানে মোৰতো ঠাণ্ডা গৰমত ঠাণ্ডা- ঠাণ্ডা লাগি থাকে যে লাগি আছে যে ভাল লাগিছে তাতে ফেনটোও চলাই। পোৰা বহি লৈছো এয়া কে কৰি আছো ঘৰতনো কি
অ, অ ছোৱালী আছে। আ যদি হেৰি কৰিবা। মেকপ মেকপ কৰাব লাগিব চিট।
স ছোৱালী ডাঙৰ হলে তেতিয়াহ'লে আৰু বেলেগ তেতিয়াহ'লে আৰু বেলেগ কিবা ওলাই যাব ছোৱালীয়ে নিজে এইবিলাক হেৰি কৰিব।
আহ বাকী ভাত চব্জি বনালা?
মে মানে অসমীয়া। ন
বনোৱা নাই।
মানে পিছত দুপৰীয়া খানা বনাও নে নবনাাই ইমান গৰমত ভিতৰত সোমাব মন যোৱা নাই। নে।
অ, মানে আছে ৰাতিপুৱা বনোৱা আছে।
অ, আছে বনাইছিলো যে বহুত চব্জি বনাইছিলো যে, এইবিলাক আছে।
অ', তেতিয়াহ'লে তাকে খাবা আজি।
চাই লও বনাবও পাৰো মনটো গলে, আৰু নবলালে বনাবই লাগিব। অলপ বনালেও মানে অলপ দেৰিকে বনাম আৰু।
অ', নাই মই এতিয়া এই স্কুলৰ পৰা গৈ পিনি, তাৰ পিছত মানে মই বনাম পাচলি-চাচলি কৰিয়ে থৈ আহিছো মাছ ভাজা হৈ আছে। বনাম বেয়া মানে ভোল কাটি থৈ আহিছো, তাৰপিছত আৰু তিতাক কেৰেলা যে তিতা কেৰেলা কুটি থৈ আহিছো আৰু এতিয়া গৈ লৈ পেলাই মানে গেছতে আৰু অলপ বনাই দিমগৈ আৰু।
ছাগলী আছে যে পথাৰত যাম মানে ছাতি তাতে লৈ লৈছো পথাৰত মে চুলি হলে মানে পথাৰত গৈ ছাগলী বিলাক পানী খুৱাব লাগে এ পানী খুৱাব যাব লাগিব তাৰ পৰা আহি ভাগৰ লাগিব নহয় সেকাৰণে অলপ পিছত বনামে। ৰ'দত ইমান ৰ'দ দিছে ৰ'দত আছে যিহেতু চেঙাত দিব লাগিব নাই আ অ', নাহে, নাহে তেওঁ নাহে, নাহে। তেও মানে বেলেগত খাব মানে হোটেলতে খাব চাগে বাহিৰত ই উলাই গৈছে যে। কৈছে নাখাওঁ বুলি ভালে, মতা মানুহ বিলাক নহলে ভালে সুবিধাই হৈ যায় হয় বনাব ইমান হেৰি নাই থাকিলেহে ইটো বনাব লাগে সিটো বনা
অ', সেইটোৱে সেইটো কাৰণে মানে মোৰ অলপ প্ৰব্লেম। এতিয়া যাই মানে মই সেইখিনি কৰি থ থৈ আহিছো তাৰপিছত, যাম যাই গৰুজনী অলপ চাম, পানী পানী খুৱাই চাম বান্ধিম বান্ধি কৰি লৈ পেলাই তাৰ পিছত মানে এ লাহেকে বনাম আৰু বনাই দুটামান বজাত হৈয়ে যাবগে ভাত চব্জি।
অ', সেই তিমান টাইমত মইও বনাম বুলি ভাবিছো তেতিয়া বনাই মেলি
অ', আহি পিনি এতিয়া গৰমৰ দিন ন আহি পিনি লগতে ভাত না খাই অকমান জিৰণি লব জিৰণি লৈ, তাৰ পিছত ভাত খাব। ভাত তেতিয়ালৈ হৈ যাবগৈ আমাৰ অ', তেতিয়ালৈ হৈ যাব মই আকৌ চব্জিটো বনাই পেলে ফ্ৰিজত ভৰাই থৈ দিম, তেতিয়া মানে হেৰি হয় এ ঠাণ্ডা পৰে ন সোনকালে।
উম আমাৰ আকৌ কি আমাৰ আকৌ কি হৈছে ৰাতি এপিনে বহুত ধুমুহা বতৰা আহিছিলে লাইন টো নাছিলে তাৰপিছত মটৰৰ যে টেপত পানী নাই তাৰপিছত কি কৰিম আৰু লাইন টো আহিছে পানী বিলাকো ভৰাব লাগে ফ্ৰিজট ো চলাব পৰা নাই লাইন নাছিলে যে।
অ', অ, তেই মই-মই ইনভাৰ্টাটো দি থৈ দিছো।
উম, ইনভেটাৰ মানে আমাৰ মানে চাৰ্জ নাইকিয়া হৈ আছে মানে বতাহ ধুমুহা আহিলে জানাই কেনেকুৱা, কিমান অনিষ্ট
অসুবিধা হয় গছ গছনি থাকে ন, সেইটো কাৰণে মানে অলপ অসুবিধা হয়। এনেই মানে টাউনত তেনেকুৱা অসুবিধা নহয় কাৰেণ্টৰ।
কৰি আছে এতিয়া মানে আহিছে আৰু লাইন। টো এ পাঁচ মিনিট হৈছে লাইনটো আহিছে, পানী ভ ভৰাম আৰু এতিয়া।
সদায় চেক কৰিব লাগে গম পাইচা নে নাই, নহলে বহুত দিগদাৰ হৈ গৈ গৈ। পানীয়ে মেইন বস্তু ন মানুহৰ পানীটোয়ে মেইন বস্তু। পানীটো নহলে একো কামেই, নাই, নাই, নাই। ষুণে নাই আমাৰ পিনে বৰষুণে নাই। একে মানুহৰ খেতি মানে কঠীয়া পাৰি থৈ দিছে ন জ্বলি গৈছেগৈ মানে। বৰষুণ নাই এনেকুৱা কিছুমানে মিছ চিনে পানী দি লৈ পেলাই মানে মটৰ আছে, মেচিন আছে, হোন্দা আছে এইবিলাকে দি পানী দি পেলাই অলপ অলপ দ' মাটি খেতি কৰিছে। কৰিলে কি হব এতিয়া একদম মানে যদি ধৰ ওপৰৰ পৰা পানী নিদিয়ে। কি হ'ব নহব ন।
আৰু ৰঙা পৰি গৈছে এ খেতি বিলাক দেখিছো আমাৰ কৰিছিলো নহয় চব ৰঙা পৰি গৈছে গ খেতি বিলাক। ৰ'দত মানে আজি ৰাতি অকমান বৰষুণ আহিছে আহিলে ধুমুহাটো বেছি আহিছে না ইমান।
এই বতাহটোৱে মানে উৰুৱাই লৈ যায়গৈ বৰষুণটো। বৰষুণটো নি পিনি মানে নাইকিয়া কৰি থৈ দিয়ে আৰু পিছত নাই আও চেচ। এইপিনে মানে এইবাৰ পানী নহবই চাগে। এইবাৰ লাষ্ট টাইম অলপ বৰষুণ হ'ব। ব আৰু খেতি মানুহে ৰুবই নোৱাৰিব চাগে এইবাৰ গম পাইছ। কি হব ঠিক নাই আ পৃথিৱীখন কি হৈছে নাজানো আৰু বৰষুণ নাই পানী নাই। একদম মানে কৈছা নে এনেকুৱা দিনত মানুহৰ কি জুতি হৈ থাকে পানী। আৰু নতুন মাছ খাব পৰা যায় কোমল কোমল অ এতিয়া। না মাছ ওলাল হেঁতেন খাই কি ধুনীয়া লাগে এতিয়া না সেইবিলাক একোয়ে নাই, আগৰ দিন নাইকিয়া হৈ গ'ল গম পাইছানে নাই? এতিয়া মানে খালি, অ', এতিয়া সব সাৰ দিয়া। হাইব্ৰীড, এইবিলাকে আউ খোৱা খাই পিনি মানে বেমাৰ
চাউলৰ কাৰণে স অসুবিধাই হ'ব।
এই কৰিছানে বহুত অসুবিধা আছে। বহুত অসুবিধা আছে এতিয়া চাউলৰ কেজি চল্লিশ টকা হৈ আছে। এয়া এইবাৰ যদি পানী নহয় খেতি নহয় আৰু বেছি হ'ব ন দাম এই বহুত দাম হ'ব। কিবা চাউল মানে কিনি খোৱাাটোৱে টান আছে। মাটি অলপ ৰুইছিলো কিন্তু এই পানী দি পেলাই মইো ৰুইছিলো কিন্তু এতিয়াচোন চব। শুকাই পেলাই একে জ্বলি গ'লগৈ। খেতিহে হব নে সেয়া খেতি হব নাই বাৰু নহয় নহয় এইবিলাক গম পাইছা নে তাক তাকে মানে চিন্তা কৰি আছোঁ এতিয়া কি কৰোঁ।
অ।
চাই লওঁ। পানী আজি মাহ আজি মা মই মানুহজনক কৈছো বোলো মেচিনটো বোলো আজি ষ্টাৰ্ট কৰি দিবা মই বোলো থাকিম আৰু চাম আৰু পানীখিনি। পাতি খিনি পানীতো দি লওঁ এতিয়া তেওঁ।
অলপ কৰিছিলো আমাৰ অকনমান কৰিছিল। অ তেনেকুৱা হৈ আছে অলপ বৰষুণ আছিলে পুতিছিলো এতিয়া চব ৰঙা পৰি গৈছে।
অ অ বান্ধৱী
অ হ'ব দিয়া তেতিয়া নহলে ন পিছত কথা পাতিম পিছত লগ পাৰিম আকৌ সময় পালে মাৰিবা তুমি।
অ অ হ'ব দিয়া।